কি কৰি আছা? উম, কি কৰি আছা?
মই তোমাৰ এই, অকমান এই গৰুকেইটা লৰাই দিছো মানে। আগফালে আছিলে খে-খেৰ কেইডাল মান দি দিছো, তুমি?
এয়া মইও আছো এনেই তোমাৰ, বহি আছো বাৰন্দাতে। বাকী ভাত-পানী খালা?
বাকী ভাত পানী খোৱা নাই খামহে, এই আবেলি ৰুটি খালো মানে।
অ', অ', অ'।
তাৰপা তোমাৰ খোৱাই নাই, খামহে এতিয়া।
উম, উম, খেতি-বাতি লাগি আছনে?
খেতি-বাতি লাগি আছে, লাগি আছে ৰোৱা মেলা হৈ আছে মাহত লাগি আছে, মই লাগিবলে সময় পোৱা নাই মানে।
তাকে মই তোমাৰ লগত উম। মই বোলো এনেই আছো, তোমাৰ লগত অকণমান কথাকে পাতো বুলি ফোন মাৰিলো। সেই এতিয়া উম, এতিয়া যে আমাৰ যে সেই ভাৰত খনৰ যে দুহেজাৰ সাত চ পুলিচ চনলে যে ডেভলপ চিটিলেযে সি ৰূপান্তৰ হোৱা বুলি কৈ আছে, সেই কথাটোত তুমি কি যে আমাৰ যে বৰ্তমান ভাৰতবৰ্ষখন যিটো দ্ৰুতগতিৰ উন্নয়ন হৈ যোৱা অ' আহ বহুত উন্নয়ন চলি আছে, সেইটো হিচাপত আমাৰ দুহেজাৰ তোমাৰ সাতচল্লিশ চনত, এখন তোমাৰ আমাৰ সকলোৰে সপোনৰ ভাৰত উঠি, গহি উঠিব গৈ নে?
অহ, অহ। এতিয়া সেই কথাটো আচলতে গুৰুত্বপূৰ্ণ কথা, কাৰণ আমাৰ ভাৰতবৰ্ষৰ চৰকাৰে এটা-এটা আচলতে সংকল্প হাতত লৈছে যে দুহেজাৰ আহ, আ-আশচল্লিশ চনত এখন সপোনৰ ভাৰত নিৰ্মাণ কৰিব, যোনখন এখন উন্নয়নশীল হ'ব। আচলতে প্ৰযুক্তি বিদ্যাৰ ক্ষেত্ৰতে হওক শিক্ষাৰ দিশতে হওক, বা মানৱ সম্পদৰ ক্ষেত্ৰতে হওক এখন মানে সম্পূৰ্ণ এখন আহ উন্নয়নশীল এখন দেশ হিচাপে হ এতিয়া বৰ্তমান সময়ত উন্নয়নৰ ধাৰাটো যদি চাবলৈ যাওঁ বেলেগ দেশৰ লগত তুলনা কৰিলে যথেষ্টখিনি আমি পিছত আছো যদিও আমি নিজৰ লগতে আমি যদি তুলনা কৰো আজি যোৱা দুবছৰ মানত যি যিটো অৱস্থাত আছিলো তাৰপৰা যথেষ্টখিনি আমি আজি আগলৈ আহিছোঁ।
হয়, হয়। হয়, হয়।
এতিয়া এই ধৰণে যদি আমাৰ উন্নয়ন সমূহ চলি থাকে আহ, আচলতে উন্নয়নৰ কথা ক'বলে যাওঁতে এইখিনিতে বহনক্ষমৰ ধাৰণাটো আহিব। আচলতে মই এইখিনিতে অকল উন্নয়ন বুলি নকওঁ, বহনক্ষম উন্নয়ন বুলি কম। এতিয়া, যিটো আচলতে বহনক্ষম উন্নয়নৰ ধাৰণটো যদি চলি থাকে তেনেহ'লে নি নিশ্চিতৰূপে আচলতে আহ, সেই এখন সপোনৰ ভাৰত নিৰ্মাণ হ'ব বুলি ভাব ভাবিছোঁ। কিন্তু
হয়।
এইখিনিতে এটা কথা, বাহ্যিক উন্নয়ন খিনি বাৰু হৈ আছে বৰ্তমান সময়ত। কিন্তু আভ্যন্তৰীণ মানুহৰ মনৰ বা মানসিকতাৰ উন্নয়নখিনি কিমান হৈছে সেইটো চাবলগীয়া কথা দে, কাৰণ আজি মানুহৰ মানসিকতা মানসিক- মানসিকতা সলনি সেইটো ক-কম হোৱা দেখা পোৱা গৈছে, আগৰ সেই মানসিকতা মানুহৰ মনত এতিয়া আছেই মানে, গম পাইছা নাই যাৰ ফলস্বৰূপে আজি যদি আজি যদি চাবলৈ যোৱা অহ। আজি যদি চাবলে যোৱা তোমাৰ কি হব গম পাইছা নাই?
হয়, হয়, কোৱা অ', শুনি আছোঁ কোৱা।
এতিয়া, এতিয়া যদি চাবলে যোৱা তেনেহ'লে মানুহৰ ইমানখিনি শিক্ষিত হৈ আছে ইমানখিনি উন্নয়ন আছে আমাৰ চিটিখিনি বা যোনবিলাক গাওঁ অঞ্চল আছিলে, গাওঁসমূহ নগৰলৈ পৰিণিত হৈছে। নগৰখিনি মহানগৰলৈ পৰিনিত হৈছে। ইমানখিনি হোৱাৰ পিছতো মানুহখিনি শিক্ষিত হোৱাৰ পিছতো কিন্তু আজি সমাজত চোৱা অপৰাধৰ সংখ্যা কিন্তু কম হোৱা নাই আৰু মই এইটো নকওঁ যে আমি ইমান উচ্চ শিক্ষিত হৈ যদি আমাৰ অপৰাধখিনি সমাজত কমাব পাৰোঁ তেনেহ'লে এখন উন্নয়নশীল ভাৰত বুলি আমি চিনাকি দিয়াৰ কিন্তু আমি ব্যৰ্থ হ'ম, মই সেইটো ভাবোঁ। তুমি কি ক'বা সেইখিনি?
অ', মওঁ সে টোৱেই ভাবিম যে মানুহখিনিয়ে যদি এতিয়া যদি তোমাৰ, সেই কথা বতৰা নিদিয়ে তেনেহ'লে আমাৰ যি সপোনৰ খন আমি নাপাবও পাৰিম চাগে। গম পা নাই আৰু বৰ্তমান সময়ত মানুহে আছে সপোনৰ ভাৰত লাগে সপোনৰ ভাৰত লাগে, কিন্তু এনে ক্ষেত্ৰত তোমাৰ কি হ'ব মানুহে কৈ থাক থাকিলে নহ'ব এবাৰ সেই সপোনটোক নিজৰ, নিজৰ সপোন হিচাপে তোমাৰ গঢ়ি তুলিবলৈ হাতে কামে প্ৰচেষ্টা লাগি ফুৰিব লাগিব, গম পাইছা নাই!
হয়, হয়, এইটো আচলতে এখন চৰকাৰৰ সপোন নহয়, প্ৰত্যেকজন নাগৰিকৰ সপোন হ'ব লাগিব।
অ পপ্ৰত্যেকজন নাগৰিকৰ সপোন লাগিব হয়, হয়, হয়।
প্ৰত্যেকজন নাগৰিকৰ সপোন হ'লে প্ৰত্যেকজন নাগৰিক আচলতে সচেতন হ'ব সজাগ হ'ব। নিজৰ কৰ্মৰ প্ৰতি আচলতে হ'ব যাৰ ফলস্বৰূপে এজন এজনকেইটো আচলতে সমাজৰ সৃষ্টি হয়, সমাজৰ পৰাই দেশখনৰ উন্নতি হয়। গতিকে এই কথাটো সকলোৱে গুৰুত্ব দিব লাগিব কাৰণ এ, সপোনৰ ভাৰতখন এখন চৰকাৰে দেখিলে নহ'ব চৰকাৰ প্ৰকল্প নহয়, ইয়াতে সম্পূৰ্ণ জনসাধাৰণৰ সহযোগিতাৰ কথা আছে। গম পাইছে নে নাই? জনসাধাৰণে আজি যদি নিজৰ মটিভটো চেঞ্জ নকৰে জনসাধাৰণে যদি নিজৰ মানসিকতা সলনি নকৰে, চৰকাৰে বাকীখিনি চাপৰ্ট কৰিব চৰকাৰে এখন গ্ৰাম্যাঞ্চলৰ বাট পথ এটা যদি বেয়া হৈ আছে, সেইটো পকীপথ কৰি দিব পাৰিব। যদি গ্ৰামাঞ্চলৰ কিবা কিবি অ-অসুবিধা হৈ আছে, বিজুলী বাতিৰ অসুবিধা হৈ স্বাস্থ্যৰ অসুবিধা হৈছে, সেইখিনি অসুবিধাখিনি আচলতে দূৰ কৰিব পাৰিব কিন্তু মানুহৰ মনত বিলাক আচলতে বেমাৰ চলি থাকে মানুহৰ মানসিকতা আচলতে যিমানবোৰ আচলতে স্লন ঘ আছে সেই মানসিকতা উন্নয়নৰ ক্ষেত্ৰত কিন্তু চৰকাৰে কেতিয়াও সেইখিনি আচলতে কৰিব নোৱাৰে কাৰণ মানুহ এজনৰ সেইটো ব্য্য়ক্তিগত সিদ্ধান্ত, যে মই আচলতে মোৰ মানসিকতাটো সলনি কৰিম নে নকৰিম। ইমান উচ্চ শিক্ষিত হৈও আজিকালি ছাত্ৰ ছাত্ৰী বা আজিকালি মানুহবিলাকে নাগৰিককলে, আচলতে এটা অপ-অপকৰ্ম কৰিবলৈ, আহ কুণ্ঠাবোধ নকৰে মৰা কটা কৰিবলৈ আচলতে কুণ্ঠাবোধ নকৰে। উদ্গীৱ হবলৈ নকৰে এই ক্ষেত্ৰত প্ৰশাসনে আচলতে যিমানেই আচলতে ব্যৱস্থা নলওঁ কিয়, যে আজি প্ৰশাসনে ইমান খিনি উন্নত ব্যৱস্থা কৰি আছে যে, মানুহে আহ, হেল্পলাইন নম্বৰ মুকলি কৰি আছে মানুহৰ। লাই-লাইফ ডিটেক্টৰ আচলতে কৰি আছে। হে আচলতে অপেনিং কৰি আছে আকৌ আজিকালি মানুহৰ কথাটো কৈছোঁ, অ প্ৰশাসনে মানুহৰ আচলতে চেফটিটো বিচাৰে পৰিবহন বিভাগৰ ওচৰত চোৱা, আজি মানুহে হেলমেট পিন্ধি যাবলৈ কলে মানুহে আজি তাৰ আচলতে, আহ, উভতি ধৰে। যে এই কোণৰ পৰা এই কোণলৈ আহিছোঁ হেলমেটটো কিয় পিন্ধিব লাগে সেই এইটো চিষ্টেম খিনি আচলতে সেই মানসিকতাটো গঢ় লৈ উঠিব লাগে হয় নে নহয় তুমি কি কবা এই ক্ষেত্ৰত? যেতিয়ালৈকে যেতিয়ালৈকে আমাৰ দেশৰ মান মানুহৰ মানসিকতা গঢ় লৈ উঠে নুঠে তেতিয়ালৈকে আচলতে আমাৰ সেই দুহেজাৰ সাতচল্লিশ চনৰ ভাৰতবৰ্ষখন আমি আচলতে সপোনৰ ভাৰতবৰ্ষখন পাব নোৱাৰো সময়টোতো অতিবাহিত হৈ গৈয়ে থাকিব সাতচল্লিশ সাতচল্লিশ চনটোটো পাবহি আহি কিন্তু সেই ভাৰতবৰ্ষখন কিমানটো গঢ়ি উঠিব সেইখিনি সেইখিনি কিন্তু জনসাধাৰণৰ যথেষ্টখিনি নিৰ্ভৰ
যথেষ্ট নিৰ্ভৰ হব এতিয়া তোমাৰ মানুহে এতিয়া তোমাৰ কি কৰিছে, দেশখনৰ চুকে চুকে তোমাৰ এটা দেশখনৰ এতিয়া মানুহবোৰকে দেশখন চুকে চুকে এয়া লেতেৰা কৰিবলৈ ধৰিছে। মানে তোমাৰ দেশখনৰ এনেকুৱা অৱস্থা কৰি পেলাইছে যে এতিয়া বাহিৰত টুৰিষ্ট বুকে আহি মানে তোমাৰ বাহিৰত গৈ কয় যে যে ইমান লেতেৰা ইমান চচিয়েল মিডিয়াত তোমাৰ বহুতো বেয়া বেয়া ফিডবেক পোৱা দেখা পোৱা যায় হয় নয় নহয়? ধৰা সেই ফিডবেক পোৱাৰ কাৰণটো হৈছে আমাৰ সাধাৰণ মানুহৰ মানসিকতা। য়া তোমাৰ বৰ্তমান সময়ত যি ডেভেলপমেন্ট হৈছে সেই ডেভপমে চাবলৈ গ'লে এন এছ পি যদি ডেভলপমেণ্ট হৈ থাক তেতিয়াহলে অহা দুহেজাৰ সাতচল্লিছ বৰ্ষত হয়তো আমাৰ সপোনৰ ঘৰত আমি নাপাব পাৰিম। কাৰণ আহ এটা কথা লৈষ কৰিবলগীয়া বৰ্তমান সময়ত হয়তো এতিয়া প্ৰদূষণ মাত্ৰা এতিয়া দিনক দিনে বাঢ়িছে কিন্তু তাৰ বিপৰীতে, ইলেক্ট্ৰিক চৰকাৰে কৈ আছে যে, ইলেক্ট্ৰিক ভেহিককলৰ তোমাৰ মান বহোৱাৰ কথা কৈ আছে কিন্তু ইলেক্ট্ৰিক ভেহিককলত, মানটো তেনেকে বঢ়া দেখা পোৱা যোৱা নাই বাঢ়িছে যদি মানে তোমাৰ বাঢ়িছে যদি সৰু খোৱা তোমাৰ যিকিটা সৰু সৰু গাড়ী ততক সেইবোৰহে বহা দেখা গৈছে কিন্তু তেনেক্ষত্ৰত যদি এনে বৃদ্ধি হব হয় আমাৰ সম্পূৰ্ণ ভাৰতখন হ'বলৈ হয়তো আৰু এশ বছৰ মান তোমাৰ লাগিব পাৰে হয় নহয়? এনে ক্ষেত্ৰত তুমি কি কবা যে চৰকাৰে কেনে ধৰণৰ পদক্ষেপ লব লব লাগে এনে ক্ষেত্ৰত?
অ, কোনখিনি ক্ষেত্ৰত বুলি কৈছিলে আচলতে?
আচলতে এতিয়া মানুহবোৰকে যে এতিয়া তোমাৰ অ, চৰকাৰৰ যিখিনিকে চৰকাৰ যে পইচা আছে যে, যে আমাৰ ইয়াত ইলেক্ট্ৰিক বাহনৰ এতিয়া তোমাৰ ব্যৱহাৰ বাঢ়িছে, কিন্তু মানুহবোৰ তেনেকুৱা ক্ষেত্ৰত তেনে ব্যৱস্থা লোৱা দেখা পোৱা যোৱা নাই। এ তুমি কি ভাবিবা সাধাৰণ মানুহে এনে ব্যৱস্থা চৰকাৰে কৈহে আছে কিন্তু চৰকাৰে কাৰ্যকৰীভাৱে এতিয়া তেনেকে লোৱা দেখা পোৱায় তেনেক্ষেত্ৰত আমাৰ সাধাৰণ মানুহে কি কৰিব লাগে?
হয় হয় এতিয়া চোৱা মই অলৰেডি কৈছোৱে যে চৰকাৰে সেই আচলতে ব্যৱস্থাখিনি বা তাৰ আচলতে নীতি নিৰ্দেশনা খিনি জাৰিহে কৰিব পাৰে আচলতে কিন্তু তাৰ সম্পূৰ্ণ গোটেই আচলতে আহ সেইখিনি থাকে আমাৰ জনসাধাৰণৰ ওপৰত জনসাধাৰণৰ মানসিকতাৰ ওপৰত গতিকে সেই ক্ষেত্ৰত আহ সেই ক্ষেত্ৰত যিমানে আচলতে নকৰক চৰকাৰে আচলতে যিমানখিনি নিৰ্দেশনা জাৰি নকৰক কিয় আহ যিমান খিনি প্ৰদূ্ষৰ ওপৰতে হওক বা আহ এই গোটেই পলিউচনে হওক বা ইলেক্ট্ৰিক যোনখিনি ভেহিকেল সেই ভেহিকে ক্ষেত্ৰত হওক মানুহে সেইটো নিজৰ আচলতে সিদ্ধান্ত লব লাগিব আচল্ততে আমি বিচাৰিছে নাই যদি নাই বিচৰা তেনেহলে চৰকাৰ এখনে বিচাৰি কেেইতিও লাভ নাই কাৰণ চৰকাৰে আচলতে যিহেতু ৰাইজে যিহেতু চৰকাৰখন নিৰ্বাচন কৰে হয় ন নহয় এতিয়া ৰাইৰ ভতৰ যদি সন্মতি অবিহনে চৰকাৰে চৰকাৰে যদি এখন ভাৰত কল্পনা কৰি থাকে আৰু সেই ভাল ভাৰতখনন আচলতে সেই কৰা ক্ষেত্ৰত যদি জনসাধাৰণৰ কোনো ধৰণৰ কনট্ৰিবিউচন নাথাকে বা সহযোগিতা নাথাকে তেনেহলে চৰকাৰ এখনেতো অকলে বাধ্যকতামূলক ভাৱে শেষ এখন অসমতো গঢ়িব নোৱাৰে বা ভাৰতবৰ্ষত গহিব নোৱাৰে এতিয়া উদাহৰণস্বৰূপে চোৱা এটা উদাহৰণস্বৰূপে চোৱা উন্নয়ন নাই নাই বুলি কৈ আমাৰ গুৱাহাটীত অসম চৰকাৰ এনেকুৱা এখন দলং বনাই দিলে যোনখন দলং আচলতে মুম্বাই মায়ানগৰী কলকাতা এইবিলাক আচলতে বনোৱা এখন হাই এক্সুৱেলি কনষ্ট্ৰাক্যনৰ দলং এখন বনাই দিলে। কিন্তু হ'ল কি যে আমাৰ মানুহ বিলাকে তাতে গৈ পিকাবলৈ ধৰিলে এ তাতে গৈ মানুহ লে লেতেৰা বস্তু পেলাবলৈ ধৰিলে এই মানসিকতাটো কিয় মানে কিয় আমাৰ মানুহৰ সেই মানসিকতাটো আছে? গম পাইছ নে নাই? সেই বস্তুটো ধৰিব পাৰিছা নে নাই ইমান খিনি উন্নয়ন আচলতে কৰি কৰি যদি শেষত জনসাধাৰণে গৈ সেই ইমান লাখ টকীয়া খূটাটোত বা ইমানখিনি ভাল খূটাটোত যদি পিকায়ে দিয়েগৈ তেনেহ'লে সেই জনসাধাৰণৰ মানসিকতাটো কেনেকুৱা ধৰণৰ হব? গম পাইছা না নাই গতিকে এই কথাটো আচলতে জনসাধাৰণৰ ওপৰত গতিকে সেয়া সেই কথাটো আচলতে সম্পূৰ্ণ জনসাধাৰণ
হয় হয় আমি চ- চৰকাৰটোৱে এনেকুৱা ধৰণৰ কিছুমান ব্যৱস্থা লৈ ল'ব য'ত নেকি মানুহে যদি নীতি নিয়ম মানি নচলে তেনেক্ষেত্ৰত তেওঁলোকৰ কাৰাবাস বা বিভিন্ন ধৰণৰ অ দণ্ডৰে দণ্ডিত কৰা হব বুলি তেনে ধৰণৰ ব্যৱস্থাপনা ল'ব লাগে বৰ্তমানলৈ কিন্তু চৰকাৰে তেনেধৰণে ব্যৱস্থা আইন গ্ৰহণ কৰা দেখা পোৱা যোৱা দেখা নাই যাৰ ফলত নেকি তোমাৰ সাধাৰণ মানুহ খিনিয়ে তোমাৰ চল পাই গৈছে উন্নয়নৰ ক্ষেত্ৰতো অৰিহণা আগটো নবঢ়ায়। কিন্তু চকাৰে যিখিনি ক সেইখিনিকো তোমাৰিছ পেলাই দিবলৈ অৰিহণা যোগা বৰ্তমান হ'ব হয় নহয়
হয় হয় হয় নিশ্চিত ৰূপে আচলতে আ হয় কৈ কৈ যোৱা
কোৱা কোৱা
আচলতে প্ৰশা প্ৰশাসনে আমাক জৰিমনাই হওক বা প্ৰশাসনে আমাক কাৰাবাসে হওক বা আমাৰ দন্দনীয় কিছুমান অপৰাধৰ বাবে শাস্তি দিলেও আচলতে সেই শাস্তিৰ আমি ফলটো তেতিয়ালৈকে আমি আচলতে অনুভৱ ন ম যেতিয়ালৈকে আমাৰ মাজত সেই আচলতে আমাৰ মাজত সেই সেইটো নাহে আৰু নিজৰ মাজত সেই অনুভূতিটো নাহে বা আম্ম উপলব্ধিটো যেতিয়ালৈকে নাহে, আচলতে আমি সেইখিনি কেতিয়াও কৰিব নোৱাৰো। গম পাইছেনে নাই? গতিকে মই ভাবিম যে সপোনৰ ভাৰত এখন কেতিয়াও এখন চৰকাৰে অকলে কৰিব নোৱাৰে সম্পূৰ্ণ তাতে জনসাধাৰণৰ, আচলতে তাত কন্ট্ৰিবিউচন লাগিব, জনসাধাৰণৰ সহযোগি তা লাগিব, লগতে মই যোনটো কলো যে শিক্ষিত অকল নালাগিব তাতে, সংস্কাৰমূলক লাগিব, সংস্কাৰ লাগিব। সেই ক্ষেত্ৰত চৰকাৰে আচলতে শিক্ষা ব্যৱস্থাৰ যথেষ্টখিনি পৰিৱৰ্তন আনিব লাগিব বা সামাজিক ক্ষেত্ৰখনৰ পৰিৱৰ্তন আনিব লাগিব। যাৰ ফলস্বৰূপে এনেকুৱা এটা প্ৰজন্মৰ সৃষ্টি হয়, যোনটো প্ৰজন্ম আচলতে আ, শিক্ষা দীক্ষাৰে শিক্ষিত হয়। আৰু সংস্কাৰৰ দিশৰেও শিক্ষিত হয়, গতিকে সেইটোৱে বিচাৰিম যে এখন সস্পূৰ্ণ ভাৰত দুহেজাৰ সাতচল্লিশ যোনখন চৰকাৰ দেখি আছে, সেই প্ৰত্যেক জন নাগৰিকে সপোন দেখিব লাগে। প্ৰত্যেকজন নাগৰিকে নিজৰ সপোন ৰূপে বাস্তৱায়িত কৰিব লাগে। নিজে আজি যোনটো আচলতে পথত আছে, সেইটোতকৈ দু সেই পথতকৈ আচলতে দুহেজাৰ সাতচল্লিছ চনত এটা উন্ন উন্নত মূলক পথত আচলতে ভৰি দিব লাগে। তাৰ উদ্দেশ্যয়ৰে জীৱনটো আচলতে বৰ্তমানৰপৰা গতি দিশ নিৰ্ণয় কৰিব লাগে, সেইখিনিয়ে কথাখিনি।
হয় হয়। তাকে, এতিয়া তোমাৰ এতিয়া আমাৰ যি সপোনৰ ভাৰতৰ যি এতিয়া প্ৰক্ৰিয়া চলি আছে, যিখিনি আঁচনি আহি আছে সেইখিনি যদি আমাৰ সাধাৰণ নাই যদি, সফল ভাৱে আৰু নীতি নিয়মৰ